হেল্ল'
অঁ শুনিছানে।
অঁঃ অঁঃ শুনিছো অঁঃ
পাইছো আকৌ
অঁ আহিল চাগে কি কৰিছ
এই ভাত ভাত বনাই হ'ল হেৰি ভাত মানে ভাত বনালে, আমাৰগৰাকীয়ে আৰু মানে ভাত হেৰিটো বনালো ভাজি
অঁ অঁ খানাটো কিহেৰে বাৰ
সেয়াই হব আলু ভাজি তাৰপিছত দালি আছে তে দুপৰি আগ হেৰি বা কোমোৰা ভাজিওঁ আছে সেয়াই খাম আৰু
অঁ আমাৰ মই ভাতটোহে বনাই থৈছো এইফালে মাছ বিচাৰি গৈছে
উম
উম তাৰপৰা হেৰি মাচ বিচাৰি গৈছে তাকে চাও আৰু কি
উম উম তাত সেইখন নেটৱৰ্ক নাপায় ইয়াৰ নেটৱৰ্কটো বাহিৰলৈ গুচি আহিছো সেইটো কাৰণে
হাঁহ পোৱালিটো ডাঙৰ হাঁহ পোৱালি কেইটা ডাঙৰ হৈছে না
দুটাহে আছে অঁ হে হেৰি খুৱাই আছো এইবোৰ কেঁচু অঁ কেঁচু খুৱাই আছো
এই কিন্তু ৰাতিপুৱা গধূলি খুৱাই ৰাতিপুৱা শুই উঠি এবাৰ খুৱাও আকৌ আবেলি এবাৰ খুৱাও কেঁচু। সেইগিটা খোৱা মোক
অ' দূৰ আহে ।
আছে আগতে ভাত-চাত দিয়ে নহয় ভাত-চাত দিলে মানে খাবলৈ মনে নকৰে অকমানহে খাই। পানী চানিও দৌৰি নাহে মানে ভাত-চাত যদি দলিয়াই দিয়ে বা চাউল দিয়ে নহয় খাবলৈ নাহে এতিয়া কেঁচুকেইটা দোলত মানে ইমান ভাল পাইছো নহয় একে দৌৰি-দৌৰি খাইছে। হেৰিকে পাই।
সেইটোৱে আমিও তেনেকেহে
সেইগিটা মৰিলে নি বাৰু।
ভোকত লৰা নাই মৰে কিন্তু হেৰি সিহঁতে উপযুক্ত তই খাদ্যতো খাবলৈ পোৱাও নাই চাগে।
অহ' আমাৰ চাৰেদৰহত ঘৰৰ ওলাইছিলে নহয়, সিহঁতৰ ঘৰপা মৰি থাকিলে।
মই অকল নমৰা মৰিব বোলে নমৰেগে চাগে তেনেকুৱা কেইটামান দিম দি দিম। এই কিনিম মানে সিহঁত ডাঙৰ হোৱোই অকণ ডাঙৰ হ'লে হে লৈ যাম।
উম, উম। এহঁতৰ আমাৰ কাষৰ আহে এহেঁতৰ ঘৰৰ দিছিলে নহয় ইহঁতৰ ওলাই আছিলে হেনো। কেইটামান বিশটা মান ওলাইছিলে নেকি? দুজনী নহয়। ছটা হেনোঁ কেনে মইলে
এই মৰেই
উম। গম নাপায় নহয় আও।
অ', আমাৰ এই তাঁত লগাবলৈ দিয়া হেৰি দিয়া তাত লগাবলৈ যে দিছো টি সেইজনী ত্ৰিছটা আছিলে এতিয়া হেৰিতা তেইছটাহে আছেগে।
অহ'।
তাইপৰাই ছটা নিম বুলি ভাবিছোঁ।
অহ'উম। আমাৰ আজি আকৌ, কালি আকৌ, উমনি দিছে।
অ, এইবাৰ- এইবাৰ ওলা বাৰিষাতে পুৰা হ'ব নহয় ওলা পাছতেই এসপ্তাহ মানৰ পাছতেই লৈ যাব লাগে ৰোৱানিলে আৰু।
উম,
এ ভালেই হ'ব আওঁ।
আৰু এইকেইটা হেৰি হ'বগে অলপ মানে এইটো গৰমতটো যাবগে সেইটো।
অঁ
সেই এমাহ মান লাগে নহয় পঁচিশ দিন মান লাগিব।
অ, তাৰপা চাকৰি জ্ব যোৱাজনকো তাৰপা তাত শিৱসাগৰীয়কো হেফালে হেৰি কৰি লব লাগে।
অ, মই গৈছিলো। অ, বুলি কৈছে মই শিকাই দিম বোলো।
অ', অ', তাৰাপা এই ইফালে মই এই আমাৰ লিডাৰকো ক'ম মানে সিফালে সেইটো কৰি দিবলৈ তাইক।
অঁ।
তাৰপৰা হেৰি কৰিব বাৰু। মোৰ মানে কি অদৰ গাড়ীকে আগৰ নিচিনাকে হেৰি হৈ যায় বুলিহে মই কোৱা নাই।
উম।
পোৱাৰ লগে, লগে যদি আৰু দুদিনমান পিছত যদি কিবা এটা হেৰি হৈ যায় হয়, নহয়।
উম।
নিজে ট্ৰাইটো কৰি লওঁ বোলো আগধৰি তাৰপৰা আজি সেইটো হল যে এতিয়া চাব হেৰিটো।
উম।
তাৰপৰা আকৌ সেইটো আকৌ কৰি থকা হ'লে ইমান দিনে আকৌ মই মনতে ভাবিছোঁ। কৰি থকা হলে আকৌ তোক পাইগলোহেটন নহয়।
উম।
এতিয়া তাত সোমাইছে আগৰত তাতো তাত।
ক'ত মূৰ নাই।
উম।
অঁ। কালিও কিবা এটা মোৰ তেনেকে আহে আহে দেখি লিখিছোঁ মই আৰ্নিং বুলি। কিন্তু মানে আৰ্নিংটো ইনভেলীড নিচিনা কিবা এটা ৰঙাকে আহিছে।
অঁ, ছাবমিট কৰি মানে পাঁচটা কল সম্পূৰ্ণ হোৱাৰ পিছত চাবমিট কৰি দিব লাগিব।
অঁ।
অ চাবমিট বুলি ওলাই নহয় সেইটো কৰিব লাগিবটো সি সি বুজাই দিব ফোনত বুজি লবি মই কাইলৈ ক
অ তথাপি মই এইটো আকৌ নিজে পাৰিলো নহয় কৰিবলৈ
অ অ কল কলটো নিজে হ'ল এতিয়া কাইলে ৰাতি ৰাতিপুৱা এটা ৰাতিপুৱা ন ৰাতিপুৱা বেলাতে দু দুটা ইয়ালৈ কৰি দিবি কৰি দিলে মানে পাঁচটা হৈয়ে যাব নহয়
উম
পাঁচটা নহয় বাৰো চাৰিটা হবগে
অঁ
পাঁচটা হোৱাৰ পিছত চাবমিট কৰি দি নহয় ম কৰাটো
অ অ সেইবোৰ হৈ যাব নহয়
অ দুইটাৰ পৰা পাই
অ দু ঠিকে আছে তেতিয়াহলে ৰাতিপুৱা দুবাৰ কৰিব লাগে।
উম তেতিয়া চাৰিটা হ'ব এতিয়া আকৌ তিনিবাৰ কৈ দিলে হ'ল সোনকালে সোনকালে
আহ এব চাওঁ বাৰ উম এতিয়া কিমান সময় হ'ল জানো।
জনো পাঁচ মিনিট
উম
ত তাপা তেনেকে কৰিলেই হ'ল ত পুখুৰীত মাছৰ দানা দিছে না
জীয়াই নাই সেইবোৰ আন বহে লাগিছিলে অ ভুচিকে দিব পাৰিলোহেতে নাপাই।
উম আকৌ সেই উ আকৌ এতিয়া সেই আমৰ সে এইবোৰ আম আমজোপা সেইজোপা কাটিহে পেলাব লাগে।
সেইজোপা আমাক সচাকে হে বেয়াহে কৰে ন
নহ পুহুৰটো পানীতটো খাৰ ক
ডাল ডাল বোৰ এইবাৰ হেৰি কৰি দিবলৈ কব লাগিব। খালি সেই ধুমুহা চুমুহা বতাহ চতাহে নোপায় আকৌ
নোপায় বাৰু
মটাহ কাৰ ভাল
উম আমৰ দিনত পুখুৰী পানীটোৱে খাৰ কৰি পেলা
উম ৰাতি বহজোপা যে সেই পিছলে বহজোপাই হেৰি দুডাল মান বাহ মানে তললে পৰি পেলাই মানে ভাগি ভাগি আছে নহয় আকৌ হেলনি হৈ আছে আৰু ভাগি মানে ভগা নিচিনাকে। তাৰপিছতে ৰাতি আৰু উম দেউতা হেৰিৰে গৈছিলে কাবাৰ ঘৰলে গৈছিলে। তাৰপিছতে মেতে মেতে মেতে মেতে একাৰে বহজোৰা মানে ফুটিছে নহয় ইমান একেবাৰে জোকাৰি জোকাৰি
আহ
ইমান ভয় লাগিছে ভয় লাগিছে নে মোৰ সিমান ভয় নালগা আৰু হেৰিতটো খাইছো আৰু এহঁ দুজনী বা দুজনী আমাৰ ডাঙৰজনীকে সৰুজনী হ ছোৱালী ডাঙৰ জনী আকৌ হেৰি বাচাপ কৰিবলৈ গৈছিলে। ছাৰ তাৰ পিছতে মই কৈছো মায়ে অ হেৰি কৈছে মানে তাৰপিছত মোৰ মানে ভয় লাগে সি কৈছে মই কৈছো নকবি মই আছো নহয় একো নহয় সেইটো কলো মই তাৰপিছত যেতিয়া মত তাৰ মতা ৰ ঋমতা মটৰ মতা ফুটিবলৈ লাগিলে অ সেৰি হ'ল নাই অ আহিব লাগিছিলে মাকে ক অকমান গহীণকে মাতটো বেয়া বোলে। আহিব লাগিছিলে। ভিতৰলে এনেকে কৈছো মই মই ভয় লগাত তো দেখুওৱা লৈ বিচাৰ নাই আকৌ লাজো পাইছো ভৰৰ কাল দেখুৱাবলে।
উম,
হয় সেইটো মই ভয় কৰিলে বেছিকে ভয় কৰিব সেইটোও ভাবিছো।
কিনো মানে সেইটো?
সে ফুলিছিলে নেকি নাই মাছ যোৱা মানে। অকমান হেলনীয়া হৈ আছিলে সে নহয় তাৰমানে ৰাতি চাগে হেৰি কিবা বান্দৰ-চান্দৰও আহিব পাৰে। এই সেইকাৰণে চাগে হাৱলি বাহহবোৰ ভাঙি পেলাইছে।
নেউল চাগে নহলে দুদ-দুদ মাছ খাবলে।
উম, জানো কিবা উঠিছিলে হে তাঁত তাতেৰ মেটৰ-মেটেৰ-মেটৰ-মেটৰকে ভাগিছে মানে।
সেইটোৱে মাছ খাবলৈ উঠিবও পাৰে কিবা। নহলে গাছ নিবলৈ কোনোবা আহিছি চেবা গাজ।
তাকে মই বুলিও ভাবিছো কিন্ত নহয় তাৰ আগত কিন্তু বাঁহ কেইটামান হালনি হেলনীয়া হৈ আছিলে দেতা তেতিয়া কৈছিলে। এন্দুৰ হৈচেনে কিবা। এই বাহ এনে কেনেকুৱা হৈ গৈছে এনেকে কলে।
ত কিবা নিবলৈ আহিবও পাৰে নহলে সিহঁতৰ সিফালে নহলে সেই বাবাটি সিহঁতৰ সিহঁৰ-সিহঁতৰ ফালে নে আমাৰ ঘৰ সিটো চাইডৰ ফালে নে?
অ' সেইটো চাইদে।
তেতিয়া সিহতৰ মাছ, চাছ, ডাল, চাল পাতিবও পাৰে নেফিয়াই হেৰি হয়। ভালা মানুহ হয়
অ' সেই বুলিয়ে কৈছে আমাৰ হেৰিতে-হেৰিয়ে মায় কৈছে মানে, কিজানি কোনোবা চুৰ কৰিবলৈ আহ সুধিবি নেকি আকৌ, মানে ভুল কৰছে। এ ময় হেৰি লাইট মাৰিছো নহয়, লাইট মাৰি তাৰলৈকে চাইছো। উম,
সিহঁতৰ ধৰিব নোৱাৰি ন
উম। উম।
সেইটোও হ'ব
আৰু ধৰি জানে মায়ে, সেই কৈ আছিলে যে কেইদিনমান মাছতো বহুত আছে। দশ এ দশ কেজি-পোন্ধৰো কেজিমান মাছ আগৰ আছিলে যে। এয়ো, শুনিছে যে। এ শুনে যে জ্বলাই লৈ লব‌ও পাই
হ'ব‌ও।
এনে ইমান পানী নাই হোৱা। সেই কিবা
বান্দৰ নহ হলে মানে সেই নেউল-চেউল হ'ব। বান্দৰ ইমা টি ঘূৰি ফুৰিব জানো?
অ', সেইটোতো ৰাহ-ৰাতিটো চোপা-চুপিহে থাকে কে হেৰি ৰাতি তেনেকে পোহাৰতকে আন্ধাৰত তেনেকে হেৰি নকৰে নহ হা?
নেউল-চেউল হ'ব।
এ এনেই হালি পেলাই মটৰ-মটৰ কৰিব, হালি আছিলে কাৰণে তাত ভা-ভাগি গৈ কি হেৰি হৈ গ'লত চাগে, শুকাৰ নিচিনা গলত মেটেৰাকে ভাগি গৈছে। তেনেকুৱাও হ'ব পায়।
উম, হ'ব‌ও পাৰে।
আকৌ কৰিলে তেনেকুৱা শব্দ। এবাৰ নে দুবাৰহে কৰিছিলে। ডেৰ যা গৈ বাঁহৰ গুৰিত এ অকণ পিছ লৈ আৰু বাঁহৰ গুৰিত ৰখি আছিলে।
তাৰপৰা নাই কৱা।
তাৰ পিছতে নাই আও।
এ সেই-সেইবোৰে জীৱ-জন্তু কিবাও আহিব পই আও হেৰি কি, এই খুব শিলগুটিবোৰ আনে নহয় চৰায়ে।
উম।
গুটায় থয় ধুনীয়াকে অ', তাকে। শিলগুটিবোৰ গছৰ উপৰ পা। পেলাই দিলে বাঁহত খটক খটকে শব্দ দি পেলনি ভাঙি ভাঙি।
উম নহয়, ডাঙৰকে ভগা শব্দ বাঁহ। লৰচৰ কৰি একদম, বাঁহ। ত জোকাৰি পেলাইছে তাৰপিছত একে মটৰ মটাৰ, ফ ফৰ ফৰ মটৰ মটৰ নে একাৰে কিবা ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ শব্দ হৈছিলে।
অ তেতিয়াহলে সেইয বিধে চাগে হেৰি। মাছ খাবলৈ অহা দু চুটো হ'ব। পায়।
এই বাঁহজোপাই হালি গৈছে সি। নহয় বাঁহজোপা মানে, বাঁহজোপা মানে কাটিছিলে হেৰি বাঁহ। নিছিলে মানে আমাৰ সেইয়ে তাৰপিছত। সিহঁতৰ মানে সম্ভৱে সেইফালে কিবা হালি আছিলে যে সেইকেইটা মানে হাউলি পৰিছে সেই হ'ব দিয়াক।
অঁ অঁ হ'বও পাৰে।
কিমান হৈছে?
হ হ ত অ আকোন? কেইটাত?
অঃ।